হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছা?
হেল্ল' চ
অ'।
কি কৰিছা?
কি কৰিছা?
অ', আৰু হেৰি হেল্ল'।
কি? উম।
হা-হা
তোমালোকৰ তাত
এ ষ্টেটাছত, তুমিও দিছিলা যে দেখিছো মই। মই ভাবিছোঁ সেই জেগাখিনিলে যাওঁ। জেগাখিনি বৰ ধুনীয়া ন?
উম, অ'।
মই তালে একদম, তোমালোকৰ জেগাখিনি দেখিয়েই মোৰ যাবলৈ মন গৈ আছে।
দেখিবলৈ আৰু ধুনীয়া ন বহুত।
সেইটোৱে, কি ধুনীয়া জেগা।
উম।
আৰু ইটানগৰোতো তোমালোকৰ সেইফালে? ইটানগৰো যাম, গ'লে তোমালোকৰ ঘৰতো সোমাম হা
অ'
আৰু এ ইটানগৰত কোনোবা আছে নেকি?
মানে, আমাক, পৰিয়ালৰ মানুহ?
অ', অ'।
নাই-নাই, নাই।
নাই?
ওহোঁ। এনেই লগৰ-চগৰ আছে তাত থকা।
অ'। মানে কোনোবা হয়। এ তোমাৰ কিবা লগৰ বিলাকে ন।
উম, উম। বেলেগ তাৰমানে এনেকুৱা পৰিয়াল টাইপৰ নাই তাত
উম।
আমাৰ তাত পৰিয়ালৰ মানুহ আছে জানা।
আমাৰ মোমায়েকৰ ঘৰ আছিলে। এতিয়া তেওঁৰ মোমায়েক এজনে পিতেক খিনি
উম।
অ', কোৱা তাপা।
মা মোমায়েকৰ ঘৰৰ পিতেকখিনি এতিয়া তাতে থাকে।
অ।
তাৰ পিছত সেইকাৰণে সিহতৰ ঘৰলৈ যাব পাৰি, ওলাবা নহলবা মোৰ লগতে।
হব।
আমাৰ মোৰ সম্বন্ধত মামায়ে হয়, কিন্তু মানে দাদ দা-দাদা বাহত মানে সৰু-সৰু।
উম।
বেছি ডাঙৰ নহয় সেইকাৰণে মানে মই দা-দাদা বা বুলিয়ে মাতো, মোৰ হাতত নাম্বাৰ আছে। দাদা এটাৰো নম্বৰ আছে বা এজনীৰো নম্বৰ আছে, খালি এট দাৰ এটাৰ হে নম্বৰ নাই। আৰু তাৰ যে এট তাত দাদা আমাৰ ঘৰতে থাকে তাৰমানে আমাৰ মামাৰ ঘৰতে থাকে এতিয়াও।
উম
আমাৰ মাৰ মোমায়েকৰ পিটেক হয়
সেই দাদা তোৰ গৈ থাকি মাজে মাজে নিজৰ ঘৰলে।
হম ইয়াত থাকি ললে যে কিয় মানে?
এ যেতিয়া সৰু আছিলে
হম
তেতিয়াই মানে দাদাক পঢ়াবৰ কাৰণে ইয়ালৈ লৈ আনিছিলে। তাৰপিছত যেতিয়া ইয়াৰ অভ্্যাস হৈ গল তেতিয়াতো তাত চলিব নোৱাৰে ন!
উম।
কি মানে এ তেওঁ মাক ঢুকালে মাক ঢুকালে দেউতাকো ঢুকালে, মা মোমায়েক মামীয়েক দুটা ঢুকালে। যেতিয়া মানে গৈছিলে মান গৱতেও তেতিয়া মানে এটা ককাই বায়েকঁতে তাতে থাকিব কৈছিলে সি সি চবতছে‌ সৰু।
উম
তাৰপিছত সি মানে তাত চলিব নোৱাৰে তাৰ মানে খানা চানা
উম
তাৰ মানে পুৰা অসমৰ হেৰি লাগি গৈছে?
অ'।
সেইকাৰণে
অ', অ', অ'।
আকৌ সিহঁতৰ তাত মানুহ মৰিলে কো পোজ পতাল সেনেকে খুৱাই ন' মাংস তেনেকে সেইবিলাক মানে সি খাব নোৱাৰে সি আহি মেলি ইয়াত আহি আকৌ তাত সকাম পাতিছে।
অ', অ',
ইয়াত আহি মেলি সি গোটে, তাৰ মানে পুৰা ধুনীয়াকে নিয়ম খিনি ইয়াত কৰিছেহি।
অ',
অ', সকাম পাতিছে
হাঁ? সি এতিয়া অকলে থাকে নেকি?
সি মামা ঘৰতে থাকে মামাহঁতৰ লগতে।
তোমালোকৰ
অ',
অ',
অ', মায়েও তাক বহুত মৰম কৰে, সি বহুত ভাল হয় জানা মায়ে তাক যেতিয়াই মাতে কিবা এটা কৰি দিবলৈ সি একদম দৌ লগে লগে আহি মানে আৰু সি থাকে যদিও মানে সি এনেই নাথাকে ত' সি নিজৰ খৰচ নিজে ওলাই পেনি সৰু সৰু কাম বিলাকো কৰে।
উম,
কিন্তু জানা সি যদি অৰুণাচল যায়, সি কৰিবই নালাগে তাৰ তাৰ বায়েক নাৰ্ছ হৈ তাততো নাৰ্ছ হোৱাৰ দৰমহা কিমান বেছি। ককায়েক হঁতেও কিবা কিবি কৰে চাকৰি
অ',
তাকটো মাতিয়ে থাকে সি নিজে নাযায়, সি মানে নিজে সৰু সুৰা কিবা কাম কৰি হলেও মানে ইয়াত থাকিব বিচাৰে
অ', তাৰমানে অ', পাহাৰ জেগাত চলিব নোৱাৰে আৰু সি।
অ', সেইটোয়ে
উম,
তাক মাজে মাজে আ, ঘৰৰ পৰা পইচা পঠিয়াই হ'বলা।
হাঁ
বায়েক হঁতে।
অ',
এনেই বহুত ভাল দাতাজন।
অ',
আৰু তেওঁৰ যোনজন ককাই, দাদা তেওঁৰ দাদা জন যে যোনজন যে এতিয়া অৰুণাচলত আছে তেওঁক, তেওঁকো অলপ দিন আমাৰ ঘৰত থৈছিলে নহয় আমাৰ দেউতাহঁতৰ লগত
উম,
তাৰ পিছত আমাৰ দেউতাক সেইকাৰণে আমাৰ ঘৰক বহুত ভাল পায়।
অ',
এ এই জন দাদাকো প্ৰথম আমাৰ ঘৰতে আছিলে মামাৰ ঘৰত। থকা আগত, আমাৰ ঘৰত বহুত দিন থাকিলে তাৰপিছত মামাৰ ঘৰলৈ গ'ল।
উম,
তেওঁৰ বাপেকে বহুত হেৰি আছিলে জানা?
অ
বহু মানে অৰুণাচলৰ ভিতৰত ধে ধনী মানুহৰ ভিতৰত এজন আছিলে
হয়
তাৰছত আগতে আমাৰ মায়ে কৈ থাকে মানে
উম
মাহতৰ গোটেই খৰচ পাতি চব মোমায়েকে উঠায়
অঁ অ তাৰমানে অৰুণাচলৰ হ'লগে কেনেক এ মই বুজি নাপালো কাৱাক অৰুণাচলৰ পৰা বিয়া পাতিছিল নেকি
অ তাপা বিয়া পাতিছিলে তাৰে মানে নাগৰিকত্ব লৈ ললে
অ অ
লয় তেনেকে ডাইৰেক্ট তাতে থাকি গ'ল মানে এনে মানুহজন এই গমিৰিৰ আছিলে
উম
আমা মাৰ মোমায়েকৰ ঘৰ গমিনিত হে
অঁ তোমালোকৰ মাৰ নিজৰ মামা হয়নে নে পৰিয়ালৰ মামা হয়
একে নিজৰ মামা
অ সৰু
এতিয়া আমাৰ মাৰ একে নিজৰ মামা কৰ ভিতৰত নায়ে বোলে চব ঢুকালে
অ
আৰু আ বাইক ভনী কিজনীও চব্ ঢুক ঢুকালে বোলে আইতাৰ
আ
মামিয়েক কেইজনীও নাই বোলে এতিয়া অকল এজনীহে অ চবে শেষ হৈ গল এজনী মানুহে আছে বোলে মামিয়েক
উম
এজনীয়ে ঢুকোৱা নাই মানে
অহ
এনেই ল'ৰা ছোৱালী বিলাক আছে এই পাপুদাহতৰ অ তাৰমানে আমাৰ এই দাদাহেতৰ
উম
মাটিও আছে হ'বলা
অহ
গমেৰিত কিন্তু গমেৰিৰ লগত সিহঁতৰ ইমান হেৰি ট্ৰামচ নাই ন
অহ উম উম
অ মানে আগৰ পাই মানে মামিয়েকজনী আহিলে আমাৰ আইতাহঁতৰ ঘৰতহে থাকো ককাহঁতৰ ঘৰতহে মানে থকা হয় কাৰণ গমেৰী মানুহ বিলাকে মানে ইমান ভাল নাপায় অৰুণাচলৰ মানুহ বুলি সেইকাৰণে মানে তালে নোযোৱাই হৈ গৈছিলে
অ হয়টোহে মানে কাহিনী
হেল্লো'
তামানে ইহঁত এতিয়া তোমালোকৰ মামাহঁতৰ উপাধি লৈছে নে নে- মাকৰ উপাধিয়ে ললে।
অঁ নহয় বাপেকৰ।
উম' বাপেকৰ, গৌ উম মাম- বাপেকৰ উপাধি কি আছিল নো?
বৰা।
বৰা।
উম'
নহয়, এই অৰুণাচলত থকা খিনিও বঢ়াই লৈছে নেকি?
নাজানো দেই মই।
উম' তাকে।
বৰাই নেকি পাপু বৰাই লিখে হবলা।
অঁহ'
তামানে এই দাদাটোৱে।
উম' তাকে মই প্ৰথম ভাবিছোঁ মানে অৰুণাচল অৰুণাচল কৈ আছা।
উম' অৰুণাচলত থকা একেবাৰে- অৰুণাচলত থকা খিনিয়ে বৰা লৱা নাই চাগে।
উম'
কি কৈছা?
তামানে অৰুণাচলত তুমি তেনেকে মাটি কিনিব নোৱাৰা যে। থাকিব নোৱাৰা। মই সেইকাৰণে ভাবিছো তাত কেনেকে চাকৰি কৰিছে কেনেকে পাইছে।
তামানে- অঁ' বাপেকজনে আগতে তাত- অৰুণাচলত প্ৰথম বিয়া পাতিলে নে প্ৰথম চাকৰি পালে নাজানো হাঁ।
উম'
ছিল মানে প্ৰথম চাকৰিয়ে পাইছিলে হ'বলা।
অঁহ'
তাৰ পিছত তাতে বিয়া পাতিলে হ'বলা। তাপিছত- তাৰে মানে পুৰা নাগৰিক হৈ গল।
উম উম' ঘৰলে উভতি নাহিলে আও।
উম'
উম'
আহে অকল বায়েকৰ ওচৰলেহে আহে বায়কৰ ঘৰত।
উম'
মানে বহুত মৰম কৰিছিলে আমাৰ আইটাক।
অঁ'
ককায়েক ভায়েকৰ মানে বহুত বেছি মৰম আছিলে।
উম'
আৰু এই যোনটো দাদা যে এই দাদাজনেও আমাৰ আইতাক বহুত ভাল- কৈছিলে আমাৰ আইতা যেতিয়া ঢুকাইছিলে, এই দাদাজনেহে খৰি দিছিলে। আমাৰ মামা ঘৰত নাছিলে নহয়, আইতা ধোকোৱা হোৱা টাইমত।
অঁহ'।
মামা তেতিয়া বেংগলৰত আছিলে।
অহ'।
সেই-সেইকাৰণে আইতা ঢ়ুকাওতে দাদা এজনে খৰি দিব লগা হৈছিলে। আৰু সিও আমাৰ আইতাক বহুত বেছি ভাল পাইছিলে, কাৰণ আমাৰ আইতাই ভায়েকৰ পিতেক বুলি মানে তাক বহুত বেছি মানে, একে নিজৰ পোৱালী নিচিনাকে মৰম কৰিছিলে।
অহ'।
আমাৰ আইতাই আগতে